হেল্ল'?
উম, কি কৰিছা শুনিছো কি কৰিছা?
এ আছো কি কৰো কিনো কৰিবা।
ঘৰতেনে ক'ত?
ঘৰতে ঘৰতে।
উম, উম।
ঘৰত বতৰটো ভালেই বাৰু দেই বতৰ বতৰ ইমান ৰ'দো নাই। আজিহে যদি অ', উম আজিহে যদি অকমান থাকি ভাল লাগিছে।
উম, তাকে আজি তোমাৰ বতৰটো বহুত ধুনীয়া দিছে মানে। বৰষুণ মানে ঠাণ্ডা পৰি আছে আৰু ৰ'দতটো নাই ওলোৱা যে।
উম, উম।
মানে বিশে বেছিকে ভাল হৈছে পথাৰত থকা মানুহখিনি কাৰনে।
পথাৰত থকা মানুহখিনিৰ কাৰণে বেছি ভাল হৈছে আমাৰ মা আজি এই ঘৰৰ ওচৰ বাবা দা বুলি কয় তেখেতৰ মাটি ৰুব গৈছিলে।
অঁ'।
তাৰ পিছত তাত এতিয়া ভাত খাবলে গৈছে ভাত খাবলে মাতিছে।
উম, উম। তুমি কিহেৰে খালা ভাত?
মই তোমাৰ মটৰ আলু অমিতা
অ', আহ।
তানেকেই মাছ
বঢ়িয়া বঢ়িয়া বাছ চাগে জোৰ চাই অনা মাছ হে।
জোৰ চাই অনা মাছ দুদিন তিনদিন যোৱাই নাই সেই জীয়াত ধৰ আছিলে মাছ।
অ'।
মানে এইকেইদিন সৰহকে পাইছিলো যে আধা কেজি কে বেছি পাওঁ কেতিয়াবা কেতিয়াবা আধা কেজিমান পাওঁ।
আহ অ'।
তাৰপিছত তাৰপিছত যোনখিনি পুঠি পুঠি মাছ চুঠি মাছবিলাক তোমাৰ হেৰি কৰোঁ খাই পেলাওঁ ৰাতিয়ে তাৰপিছত যোনখিনি গৰৈ কাৱৈ সেইবিলাক জীয়াই
অ'।
তেনেকেই আৰু আজি তাক আজি তাকে যাম নেকি চাবলৈ।
পানী আছে অ', অ', তোমালোকৰ পথাৰ বিলাকত পানী নুশুকাই নহয়।
উম। আৰু বৰষুণ দিছে দেখোন কালি ৰাতি।
কালি বৰষুণ দিয়া কথা মই গম নাপাও বাৰু কিন্তু ৰাতিপুৱা শুৱা পৰা যেতিয়া উঠি আছো তেতিয়া পানী দেখিছোঁ।
অ', পানীৰ হৈছে বৰষুণ দিছে।
মই কালি মানে তোমাৰ আমাৰ ইয়াত মানে লখিমপুৰত তোমাৰ কালি চাৰে সাতটা আঠটা মান বজাত মানে তোমাৰ বতাহ হাৰিছে ন পুৰা
অ', অ'।
তাৰপিছত বিজুলী আইছে তেতিয়া গম পাইছোঁ বোলো পাচ ৰাতিলে বৰষুণ দিব।
উম।
তাৰপাছত কালি শোৱাও দেৰি হল মানে
অ', অ'।
তাৰপিছত আ়ঢ়ৈটামান বজালৈকে নাই দিয়া কাৰণ মই আঢৈ়টামান বজাত শুইছোহে তাৰপাছত বৰষুণ দিছিল যদি মই গম নাপাওঁ।
অ', তোমালোকৰ এইপিনে নাই দিয়া তেতিয়াহ'লে আমাৰ এইপিনে তোমাৰ হেৰি কাৰেণ্টটো নাছিলে চাৰে এঘাৰটা বাৰটা মানত আহিছে ৰাতি কাৰেণ্টটো।
অ', ইয়াত তাৰ কাৰেন্ট নাই বুলি মায়ে কৈছিলে ইয়াত কাটিছিলে কাৰেণ্ট টো তাৰপিছত এ আধা ঘন্টা মান কাটিলে তাৰ পিছত কাৰেণ্টটো দি দিলে
এ তোমালোকৰ তাত কাৰেণ্ট নাকাটেটো।
কাটে কত নাকাটে বেছি নাকাটে মানে মাজে মাজে।
মাজে, মাজে কাটে আমাৰ আকৌ ইয়াত তুমি গম পোৱাই দেখোন কাৰেণ্টো কটাৰ লগে লগে কিমান টাইমলৈকে কাৰেণ্টেই নিদিয়ে।
অ', অকনমান জোৰকে বতাহ মাৰিলে কাৰেন্ট কাটি দিব।
প্ৰথম প্ৰথম তোমাৰ বতাহ আহিছে পুৰা বতাহ আহিলে
অহ।
তাৰ পিছত বতৰটো বেয়া কৰি আহিলে বিজুলী ঢেৰেকণি
অ'।
ৰাতিলে বৰষুণ দিয়া কথা ময়ো গম নাপাওঁ বাৰু ইমান কিন্তু বতৰ ঠাণ্ডা কৰিছে গ'ম পাইছোঁ বাৰু কাপোৰ ল'বলগীয়া হৈ গৈছে।
ৰাতিপুৱা মইও কাপোৰ লৈছো ঠাণ্ডাত।
উম, ইপিনে ফেনো লও।
অহ। ৰাতিপুৱা ঠাণ্ডা লাগি গৈছে ফেনৰ হাৱাত।
উম, উম খোৱা বোৱা কৰিলা নাই।
কৰিলো, কৰিলো মই হোটেলত খাই আহিলোগে।
অ', কিহে হ'ল খোৱা বোৱাটো।
খোৱা বোৱা মাংস।
অ', অ'।
তাকে হেৰিয়ে কথা এটা পাতি আছিলো মানে তোমাৰ বিজনেচৰ কথা এটা। বিজনেচ তোমাৰ অ', ফাৰ্মিঙৰ
উম, তাকেহে
মানে হেৰি কৰা কথা কৈছিলো মানে কোনটো প্ৰফিত হয় বেছিকে। মানে কোনখন ফাৰ্ম খুলিলে
এতিয়া বিজনেছ খুলিলে কোনটো প্ৰফিট আছে জানো।
তোমাৰ চাব গলে প্ৰফিত চবৰেই আছে মানে কি হয় মূল্য প্ৰত্যেকটো বস্তুৱে এতিয়া মূল্য বৃদ্ধি হৈ গৈ আছে ন।
সেইটোৱে।
সেইকাৰণে তোমাৰ মানে কি মানে প্ৰথম কথা তোমাৰ জেগা লাগিব। আৰু এতিয়া বিশেষকে প্ৰব্লেমটো হৈছে মানে ইয়াত জেগা প্ৰব্লেম হৈছে মানে।
অহ'
তাকে মানে তোমাৰ ব্ৰইলাৰ ফ্ৰাৰ্ম খোলা।
এটা পাতিছো দাদা এজনৰ লগত মানে কিমান খিনি প্ৰচেছ লাগে মানে মই অলপ চলপ জানো। মানে ইমানো। ভালকে নাজানো মানে এবিলাক তাৰ ওপৰত মানে ইমান অৰ্হতা নাই ন।
অহ' মোকো তোমাৰ এই গান্ধীয়ে কৈ আছিলে।
অ'
ফ্ৰাৰ্মৰ কথা।
অ'
মানে দুইটাৰ লগতে যুতীয়াকে খুলিম বুলি বুলি কৈছিলে। পাৰ্টনাৰশ্বিপত।
বুজছোৱা
উম, আহ বোলে। ইমান পইচাটো খৰচ নহয় হ'লেও মানে ইমান খৰচ নহয় মানে হ'লেও বিচ্ছ, পোন্ধৰ হোজাৰ টকাতটো লাগিবই।
লাগিব বিছ, পোন্ধৰ হাজাৰ লাগিব।
বাঁহটো গান্ধী হত ঘৰৰে আছে।
অ'
বাপেকে মই সি যেনিবা লাগি পিনে ফ্ৰাৰ্মখন তোমাৰ বনালো।
অ'
আৰু বাচন চাচন ইমান নালাগে বাচন চাচন তোমাৰ তেহত ঘৰৰ ওচৰৰ মানুহ এঘৰে আছে।
অ'বাচন ঘৰৰ ওচৰৰ মানুহ আছে অ'।
ফটো যদি খুলিব পাৰি মুঠতে পইচা নাই কি পইচাটো কি নাই পইচা। নালাগে তেতিয়া যিকেটা। তেতিয়া লাগিব সেইকেইটাতো পইচা লাগিব ন মোৰ ওচৰত অ এটকাও নাইকিয়া হৈ আছে।
অ' সেইতোয়ে।
তুমি চোৱা এতিয়া তুমি এটা ব্ৰিজনেচ কৰিম বুলি সৰুকে হওঁক বা ডাঙৰকে হওঁক ব্ৰিজনেচ কৰিম বুলি। ক'লে পইচা নহ'লে যে তুমি একদম মুখ মেলিবই নালাগে।
অ' নালাগে আৰু নোৱাৰিও নহয় গ'ম পাইছা নাই।
অ' পইচা, পইচায়ে পইচা নহ'লে যে একো কাম নাই মই আৰু গ'ম পাই গৈছো।
উম, উম। পুজি পুজি লাগিব এই অবিহনে যদি ব্ৰিজনেছ কৰিব নোৱাৰা।
নোৱোৰি, নোৱোৰি। যি ব্ৰিজনেচ কৰিব হ'লেও পইচা। পইচটো আগতে ইনভেষ্ট কৰিব লাগিব তাৰ পিছতহে হ'ব।
অ' প্ৰথমতে পইচাটো খৰচ কৰিব পাৰিলে পিছত ওলাব।
যেনেকে তুমি দেখা নাই জানো কিবা গেম এটাই যেনিবা খেলিলা পইচা পোৱা।
পইচাটোতো তুমি পইচা ডিপজিত নকৰা ডিপজিত নকৰালেকে তুমিটো পইচা নোপোৱা।
উম, গেমটোত পইচা নোসুমোৱা লাগে তুমি পইচা ক'ৰপৰা পাবা পইচা নোপোৱা ন। আৰু এতিয়া তোমাৰ চবতে, চবতে, চবতে। তাকে মানে মোৰ মনলৈ এটা আহি আছে যে কাঠফুলা ব্যৱসায়টো কৰা কথা মানে।
অ'
কাঠফুলা ব্যৱসায়তটো তোমাৰ এইফালে অলপ লাভো আছে। কাঠফুলাটো কৰিবলৈ ইমান মানে হ হেৰিও টানো নহয়। মানে তেতিয়া ধৰি ধৰি লোৱা তোমাৰ এতিয়া মানুহক চোন আমাৰ বিলাকৰ ঘৰত খেৰ পায়েই ধান খেৰটো। হয় নহয় সেইফালে সেইটো পজিটিভ পইণ্ট এটা আছেই কাৰণ খেৰ কিনিব নালাগে। তাৰপিছত তোমাৰ এই ফালে বাঁহৰ ঘৰ এটাও কাৰণে বাহঁ খিনি বাহঁটো আছেই। অ' তাৰপিছত তোমাৰ সেই ধৰি লোৱা ঘৰটো বনালো, তাৰপিছত তোমাৰ অকমান খৰচ হ'ব হেৰিটো মানে তোমাৰ যেতিয়া খেৰটো কাটিম।
অ'
তাৰপিছত তোমাৰ এইফালে আকৌ হেৰি কাঠফুলা বীজ আনিব লাগিব।
বীজ আনিব লাগিব।
তুমি কিবা কৰি আছা নেকি?
নাই নাই নাই কৰা। অ' এই ফেন-ফেন। ফেন চলি আছে।
অ' ফেন চলি আছে।
টেবুল ফেনখন একেবাৰে গাটে লগাই লোৱা নিচিনাকে লৈছোঁ মানে
অ' অ' গৰম অলপ গৰমতো আছেই তেনেকুৱা মানে তোমাৰ অ'
এ বি তোমাৰ কথাটো শুনা
আহ
কাঠফুলা খেতিতো ইমানো মানে হেৰি লছ হোৱা মানে হেৰি নহয়, কাঠফুলা খেতি তোমাৰ গম পোৱা নাই যদি কৰিব পৰা বহুত লাভ আছে।
আছে আছে বহুত
এ, আমাৰ ইয়াৰ মানুহে নাখা লে কি হ'ল কিন্তু অৰুণচলৰ মানুহে ন বহুত খাই, কৈছোঁ ন অৰুণাচলত চাপ্লাই দিব পাৰিলে বহুত লাভ আছে।
আছে গম পাওঁ। কাঠফুলা খেতি মানে হেৰি নহ নামাৰে।
উম মই দেখিছো নহয় আমাৰ ঘৰৰ ওচৰৰ এজনে তোমাৰ কাঠফুলা খেতি কৰা
উম্ গম পাইছো মাত্ৰ অকনমান খাটনি আছে বাৰু
এই খাটনিটো মানে আছে আৰু খাটনি কোনটোত নাইনো‌ বাৰু কোৱা চোন।
এতিয়া তোমাৰ ধৰি লোৱা সেইখিন কটা এইটো খেৰ খিনি সৰু-সৰু কে কটা তাৰ পিছত ধুনীয়া শুকুৱাব লাগিব। মাটিতো মেলিব নোৱাৰা তাৰপিছত তোমাৰ আকৌ তাত মেডিচিন মাৰি সেইখিনি ধুই মেলি শুকুৱাব লাগিব হয় নাই তাৰপিছত আকৌ খেৰ খিনি আকৌ তোমাৰ পলিথিনত ভৰাব লাগিব, আকৌ পলিথিনত আকৌ বীজ দিব লাগিব।
উম্ উম্।
বিশ আকৌ দহ বাৰ দিন মানৰ পাছত যেতিয়া পলথিনটো ঘামিব ভিতৰত অলপ বেছিকে বগা হ'ব আকৌ পলিথিন লেৰে ফালিব লাগিব।
ফালিব লাগিব।
অ' অকমান মানে খাঁটুনি আছে আৰু তোমাৰ বিজনেচৰ প্ৰত্যেকটো বস্তুতে খাঁটুনি আছে।
আছে, আছে, আছে। কিন্তু কৰিব পাৰিলে বহুত লাভ আছে।
আছে মই গ গম পাইছো।
চাৰি চাৰিশ পাঁচশ টকা যদি কেজি হয়।
ছশ টকা কেজিত।
এতিয়া ছশ হ'ল নেকি।
উম,
অ', তেতিয়াহ'লে দাম বাঢ়িলে যদি নাজানো বাৰু কিন্তু মই তোমাৰ এবাৰ আনোতে চাৰিশ চাৰিশ টকা নে পাঁচশ টকা আছিলে কেজি।
অ, এইটো চব বস্তুৰ দাম বাঢ়ি‌ গ'ল।
তাকে এনে ভাল বিজনেচ এটা খুলি ল'ব পৰা নাই। তোমাৰ লাইটোয়াৰ হৈ যায়।
অ, তোমাৰ এতিয়া চাকৰিতকে বিজনেচত বহুত প্ৰফিট আছে ন।
উম, উম,
তেনেকুৱাও হয় চাকৰি ক্ষেত্ৰত কি হয় তুমি গোটেই মাহটো ফুচিব লগা কিন্তু নি ক্ষেত্ৰত কি হয় যিমান একে মানে তে মাহত যিমান পায় সেইয়া এদিনতে ওলাই যায়।
সেইটো এদিনতে ওলাই যায় ভালকে যদি কৰিব পৰা হয়।
অ, ঠিক ই অ, কিন্তু বস্তু মানে কিয় অলপ ছিল জানিব লাগিব তোমাৰ হাতত মানে অলপ পইচা লাগিব।
পইচা লাগিব অ,
কোনেনো ফোন কৰি আছে আৰু।
অ, মোৰলৈও ফোন কৰি থাকে ঘনিইয়ে। আৰু কাটলৈও তোমাৰ কি হয় ক'লে কৈ থাকে।
উম, তাকে ভাবি আছোঁ, তোমাৰ যদি পইচাটো হৈ যায়। গান্ধীৰ লগতে পাৰ্টনাৰশ্বিপত ফাৰ্মৰ্কে খুলি লওঁ নেকি।
অ, খুলিলেও পাৰ পিছত তোমাৰ এতিয়া দাদাই অলপ সহায় কৰিব পাৰিব নহয়। আৰু মানে তোমাৰ এভেছ পহবৰ কাৰণে পইচাটো লাগে গম পাইছা নে নাই।
অ, অ,
ছেকেণ্ড বেষ্টৰ কাৰণে পইচাটো ওলাই।
নিজে ওলাইে যাব এইটো।
অ, সেই পইচাটোৰ পিছত ইনভেষ্ট কৰি পেলাই তোমাৰ।
সেইটোৱে উম, উম, মানে প্ৰথম তোমাৰ পইচাটো ই ইনভেষ্ট কৰিবলৈহে টান তাৰপিছত বা তোমাৰ পইচা।
অ, ওলাই যাব অ,
কেচ'টো বুজিছা।
উম, বুজ বুজিছো এতিয়া বহুত মানুহে তোমাৰ এতিয়া। ঘৰতে তাঁত বৈ এতিয়াহে মানুহে বকে তাঁত নোগোৱা হ'ল। এতিয়া তোমাৰ কিছুমান জেগা আছে তোমাৰ এতিয়া তাত তোমাৰ। কাপোৰ বয় এযোৰ এযোৰ কাপত সাত হাজাৰ আঠ হাজাৰ টকা সেয়া হাতে বয়।